কৰি আছা?
অ' মই ভাত খালোঁ মানে, অলপমান আগতে। অ'। মানে বজাৰত গৈছিলোঁ। তাৰ পৰা আহোঁ তে দেৰি হ'ল। অলপমান আগতেহে ভাত খাইকেনে এতিয়া মানে জিৰণি লৈ আছোঁ। অ' তুমি কি কৰি আছা? হা - হা?
মোৰ কলেজ যোৱা নাই।
কলেজ গৈছিলোঁ। কেতিয়াবাই আহিলোঁ কলেজৰ পৰা। তাৰপৰা আহি কিনে তোমাৰ হেৰি বজাৰত গৈছিলোঁ। বাকী, তুমি কি কৰি আছা?
মই কফি বনাই আছোঁ অকমান। কফি খাওঁ ৰবা। তাৰ পিছত কফি খোৱা পিছত
অ'।
অকমান বুলি বহি থাকোঁতে - থাকোঁতে গাটো মানে বেয়া লাগি যায়, বহি থাকোঁতে - থাকোঁতে।
অ' - অ', আৱাজটোত গম পোৱা গৈছে বাৰু। মই নো আজি বজাৰত যে গৈ আছিলোঁ ৰাস্তাত এখন ইমান ধুনীয়া গাড়ী দেখা পাইছিলোঁ, জানানে?
কি- কি কালাৰৰ আছিল?
কলাৰটো তোমাৰ হেৰি অৰেঞ্জ কালাৰ আছিল। নতুন ডিজাইনৰ গাড়ী আছিল সেইটো।
অ' হয় নেকি? অ' আজিকালি যে মই ৰাস্তাত ওলালে জানা এই বেলেগ - বেলেগ ধৰণৰ গাড়ী চাওঁ। ইমান ভাল লাগে মানে। মোক লাগে যে, মইয়ো কিনি লওঁ নেকি গাড়ীকেইটা।
অ' - অ', মোকো এনেকুৱাই লাগে। ভাল লাগিছিল গাড়ীখন বহুত। ম নতুন ডিজাইনৰ হয় আৰু কালাৰটো দেখিকেনে ভাল লাগিছি। আৰু গাড়ীখন ছোৱালী এজনী চলাই আছিলে। একেবাৰে মজা লাগিছিল, চাই কিনে।
কি- কি- কোনটো ব্ৰেণ্ডৰ আছিল চালানে গাড়ীটো?
এ ভালকে চোৱা নহলে বাৰু। দূৰৰ পৰা চাইছিলোঁ, অকল কালাৰটো আৰু। সেইখিনি চোৱা হ'ল।
অ' এনে তোমাৰ গাড়ী, এনে তোমাৰ গাড়ী বহুত ভাল লাগে নেকি?
গাড়ী ভাল লাগে। অলপ-চলপ মানে, ভাল লাগে কিছুমান গাড়ী, ধৰা এতিয়া
মোৰ ভাল লগাৰ ভিতৰত তোমাৰ হেৰিটো ভাল লাগে তোমাৰ উ বি এম ডাব্লিউ গাড়ীখন ভাল লাগে মানে, তাৰ ফিচাৰ কেইটাও ভাল লাগে। আৰু দেখাটো ভাল লাগে গাড়ীখন।
অ বি এম ডাব্লিউ খন ন, অ মোৰো বিৰাট ভাল লাগে মানে গাড়ী বুলি মই‌ মানে পাগল মোৰ থাৰ খন বেছি ভাল লাগে কলা থাৰ। ইমান ধুনীয়া নহয় চাবলৈ বাপৰে এনেকুৱা লাগে যে নিজে গৈ চলাই থাকো নেকি গাড়ীটো।
অ, মোৰো তেনেকে গাড়ীবোৰ ভাল লাগে আৰু। আৰু এতিয়াতো তোমাৰ ৰাস্তাত অ বেছিভাগ অ বেটেৰী গাড়ীয়ে চলি আছে ন ইলেক্ট্ৰিক গাড়ীবোৰ।
হা তাৰ পিছত হেৰি তুমি হেৰি পাইছা নে নাই এই স্কুটি পাইছা নে নাই?
স্কুটিখন পাইছো বাৰু। কিন্তু চলোৱা হোৱা নাই, মানে মই তেনেকে শিকা নাই যে। শিকিব লাগিব এতিয়া।
মোৰ ময় চলোৱা নাই বাৰু।
অ।
মোৰো ইমান চলোৱা হোৱাই নাই, মানে এনেই ঘৰতে থাকে দেউতাই লৈ লৈ গুচি যায়। কিন্তু মানে স্কুটি টো মানে চলাবলে আৰাম, কাৰণ স্কুটিটো হেৰি হয় এ মানে ই সেই স্কুতিটো মানে ইমানো গধুৰ নহয়। একদমে হালকা হয় স্কুটিটো।
সেইটো হয় বাৰু। কিন্তু মোৰ কাৰণেতো গধুৰে হয় কাৰণ মই চলাই পোৱা নাই ন আগতে। মানে পাহাৰটো মানে ইমান চম্ভালিব নোৱাৰো। বহুত বাৰ পৰিছো মানে। চলোৱাৰ আগতে পৰিয়ে যাও।
উম কি কৈছা?
মানে বহুত বাৰ পৰিছো মানে।
অ যা অ পঢ়ালৈ মোৰ এটা কথা মনত পৰি না। এবাৰ মানে আমাৰ ঘৰত মানে মোৰ ককা আহিছে হা, ককা মানে এটা স্কুটি আছিল আৰু হা, মানে হেৰি অলপ ৰঙা ৰঙা ৰঙৰ এটা স্কুটি এটা আছিলে মোৰ ককাৰ, তাৰ পিছত মানে অ মোৰ ক কা আহিছে আৰু মোৰ মানে সেইকেইদিনত মানে স্কুটি শিকিবলৈ বহুত মন গৈ আছিল। তেতিয়া মানে আমাৰ ঘৰত আৰু স্কুটি নাছিল। অ এতিয়াহে স্কুটি আছে, তেতিয়া নাছিল হা, ত কি হ'ল মই যে মই ককাক ব'ল ককা মই চলাম হা এনেকে, ত কাক অ চলা ককা ভাবিছো মই জানো চলাবলে, সেইকাৰণে মোক দি দিছে।
অহ।
টো চলাবলে, তাৰ পিছত মই চলাই গওঁতে যাওঁতে যাওঁতে যাওঁতে যাওঁতে মানে হাইৱে পালো হা হাইৱেটো মোৰ ভয় লাগি গ'ল, কাৰণ মই গম পোৱা নাই এতিয়া মই কেনেকে ৰখাও স্কুটিটো। ত কি হ'ল, মানে হাইৱেটো মই হাইৱেত চলাই পেলাই হাইৱেৰ অপজিত চাইডে তাৰ মানে বহুত ডাঙৰ এটা মানে গাত আছিল গাত। আৰু এফালৰ পৰা ট্ৰাক আহি আছিল, মই কি কৰিলো মই নিজে কোটিৰ পৰা জঁপিয়াই দিলো। স্কুটিটোক এই গাত এ কি সেই গাত ডালত সোমাই গৈছি গল।
স্কুটিটোৰ চাগে, আহ কি কয় তোমাৰ আইনা চাইনা চব হেৰি গৈছে ভাঙি গৈছে।
সেইদিনা আইনা চাইনা ভাঙা নাই, ইমান বেয়াকেও হোৱা নাই। কাৰণ হেৰি কি কয় পাথৰ চাথৰ নাছিল মানে তাত। অকল গাত এটা আছিল বুজিছ। বালু চালু দিয়া আছিল। সেইকাৰণে একো হোৱা নাই আৰু।
উম।
মোৰ যে এই কথাটো মনত পৰিলে এতিয়াও বিৰাট হাঁহি উঠে জানা।
অ এনে মই শিকিম বুলি ভাবিছো মানে। স্কুটি শিকাৰ পিছতহে গাড়ী শিকিব পাৰিম, স্কুটিখন শিকিলো আগতে। তাৰপিছত, এবাৰ ফতুকে শিকি কেনে স্কুটি লৈ কিনে ক'বাত ফুৰিব যাম বুলি ভাবি আছো। শিকি লই এইকিদিনটো বৰ,
অঐ আমি একেলগে যাব পাৰি চোন আমি একেলগে যাব পাৰিম ময়ো অকমান চলাব। জানো মই ভালকে শিকি লম তেতিয়া মানে তুমাৰো দিগদাৰ নহয় আমি আধা ৰাস্তা আধা ৰাস্তা মানে মিলাই লব পাৰিম। যেনেকোৱা এক ঘন্টা তুমি এক ঘন্টা মই তেনেকে।
অ অ তাকে ভাবিছো। আৰু হেৰি হেলমেট আছে দুটা তিনি টা আছে মোৰ হেলমেট
অ ঠিকে আছে হৈ যাব।
আৰু মই ভাবিছো যে স্কুটিত যোৱাতকে যদি আমি- গাড়ী কিনিব পাৰিলো হয় তেতিয়াহ'লে মানে বেছি ফুৰিব ফুৰিব গলেতো গাড়ী। বেছি লগৰ ল'ৰা ছোৱালী লৈ যাব পাৰিম নাই। সেইকাৰণে আৰু বেছি দূৰলৈ অ অ।
উম গাড়ীটো মানে গ'লে আৰামো হয়। অ আৰু ছেফো লাগে।
স্কুটিত গ'লে তেতিয়া মানে কি হৈ যায় মানে। সেইটোও এটা ভয় থাকে।
উম তাকেইতো। কেতিয়াবা কোনোবা আহি খুন্দাই দিলে গভমেণ্ট পোৱা নাযায়। সেইকাৰণে। হেৰি কি কয় হেৰি এ হেৰিটয়ে ভাল গাড়ীয়ে ভাল।
উম।
কাৰণ মই বহুত চাইছো স্কুটিলৈ বহুত মানে এক্সিডেণ্ট হৈ থাকে আৰু ভয়ো লাগে বিৰাট। আৰু হেলমেট চেলমেটটো কাম চাম নি দিয়ে কাৰণ একদম জোৰকে যদি কোনোবা মাৰি দিয়ে উৰি গৈ পৰে ন মানুহটো সেইকাৰণে মানে হেৰি গাড়ীয়ে ভাল হয়।
থাকে।
গাড়ীৰ ভিতৰত এনে সস্তিয়া দামত তোমাৰ হেইবোৰ পাই ন মাৰুতি চুযুক্তিবোৰ
উম আলট তাৰপিছত হেৰি নেনো এটা আছিল নহয়। কৰো হয় কিন্তু সেইটো আকৌ ইমানো মানে বহুত মানে হেৰি হৈ যায় মানে সৰু হৈ যায় মানে মানুহবোৰৰ কাৰণে। একদম গৰম লাগি থাকে অলপ ডাঙৰ আলটো হলেও ভাল দিয়াচোন।
সেইটো মানে তোমাৰ হেৰি। অ চাৰিজন মান মানুহ থাকিলেও হৈ যায় মানে আৰামছে নেনখনত মানে পৰিয়াল পুৰে যাব পাৰে আৰু তেনেকোৱা কম দামত।
তাকে।
উম আৰু বাকী তোমাৰ অ স্মুথ যিবোৰ গাড়ী হয় সেই হেতো তোমাৰ বি এম ডাব্লিউ বা তেনেকোৱা লেম্বৰ গিনি চেম্বৰ গিনি আছে আৰু সেইবোৰ বহুত স্মুথ হয়
উম বহুত স্মুথ হয় আৰু সেইকেইটা মানে অলপ দামিও হয় দিয়াচোন মাৰ্চিডিজ বি এম ডাব্লিউ থাৰ এইবিলাক যিমান ভাল যিমান হাই কোৱালিটিৰ গাড়ী হয় সিমান সেইকেইটা আকৌ দামীও হয় আৰু সিহঁতৰ মে মেইনটেইনেঞ্চো বহুত লাগে চাৰ্ভিং তাৰ্বিচিং কৰাবলে কলে যে বিৰাট পইচা লাগে
অ অ সেইটোও বাৰু হয় মেন মানে গাড়ীখনত যিমান দাম থাকে তোমাৰ মেইনটেনেঞ্চটো সিমান থাকে আৰু মানে উম ভাবিছো যে যদি বহুত মানে আমাৰ পইচা হয় তেতিয়া আৰু ল'ম যদি ধৰা মেনটেইনেঞ্চটো মানে মেইনটেন কৰিব পাৰো বাকি এতিয়ালেকে লেকে থাকক মানে গাড়ী কেইখনৰ ফিচাৰ বোৰ বহুত ভাল লগা নহয় জানো তাতে বহুত
টেকনিয়াৰ টেকনলজি মানে বহুত ওপৰত আছে এই গাড়ী কেইখনত টাচ স্ক্ৰিন আছে।
আৰু আজিকালি যে ইলেক্ট্ৰনিক গাড়ীকেটাই বনাই আছে একো কৰিবই নালাগে অট'মেটিক গাড়ী কেইটাও আছে একো কৰিব নালাগে অকল বহি গ'লেই হ'ল। নিজে নিজে ইহঁতি চব কৰি দিব। অকল এটা মেচিন ক্লিক কৰিলে চব কৰি দিয়ে সেইটো বেছি ভাল লাগে মানে।
অ অ ইলেক্ট্ৰিক গাড়ীটো মানে বেছি। বেছি ওলাইছে কাৰণ তোমাৰ হেৰি হৈছে যে পেট্ৰলৰ কমি হৈ গৈছে না আন্ত ৰাষ্টীয় পৰ্যায়ত।
উম আৰু বহুত আৰু বহুত মানে হেৰি উম। এ হেৰি কি কয় বতাহও মানে বতাহো মানে বহুত ধূলি বালু এইবিলাক পোৱা যায় ন মানে একদম অ বেয়া বস্তু এতিয়া হৈ আছে পুৰা পলিউচন হৈ আছে কাৰণে এই ইলেক্ট্ৰনিক ভেৰিকল
উম হুম ত ইলেকট্ৰনিক গাড়ী ওলাইছে আৰু কিছুমান হাইব্ৰীড গাড়ীও আছে। ছে যেন আগৰ পৰাই আছে সেইটো সেইবোৰ গাড়ী এতিয়া প্ৰচলন বেছি হৈ আছে মানে পেট্ৰলৰ দামটোতো বাঢ়িছেই তোমাৰ আৰু কম কম হৈ গৈছে ন বহুত
অ বহুত কম।
এনে তোমাৰ এ বেটাৰী গাড়ী বোৰৰো দাম আছে চাগে ন
অ বেটৰী গাড়ী বোৰৰ দাম আছে কাৰণ চোৱা তাত, একো পেট্ৰল চেট্ৰল দিব নালাগে কিন্তু যেতিয়া আমি চাৰ্ভিচিং কৰিব যাম তেতিয়াতো বহুত কিবা কিবি মানে বহুত অ কিবা কিবি বস্তু ওলাই ন যোনটো আমি ঠিক কৰিব লাগে। কাৰণে বহুত পইচা গুচি যায় আৰু কিন্তু ক'ব গলে ইলেক হঃই গাড়ী কেইটাই ভাল প্ৰদূষণ নহয়। আমাৰ যিমানো এতিয়া চাবা অ পেট্ৰল ডিজেল বোৰৰ গাড়ী কেইটা এটা, কলা ধোৱা এটা এৰি দিয়ে সেইটো বহুত বেয়া স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেয়া তাৰপিছত হেৰি বায়ুৰ কাৰণে বেয়া গছ গছনিৰ কাৰণে বেয়া সেইকাৰণে আজিকালি যোনটো মানে সেই বেটৰী বাইক বেটৰী গাড়ী ওলাই আছে সেইকেইটা মানে চব চব বস্তুৰ কাৰণে ভাল প্ৰদূষণৰ কাৰণে মেইনলি বহুত ভাল হয়।
তাকে তাকে সেইকাৰণে এইটো এতিয়া বেটাৰী গাড়ীটো প্ৰচলন কৰিব দিছেও এনেও চৰকাৰে তোমাৰ বেটাৰী গাড়ীয়ে প্ৰচলন কৰিব দিছে আৰু আৰু আমাৰ তেনেকে হা হা বোলো আমাৰ তেনেকে মানে ভালকে পইচা হলে সেনেকে গাড়ী এখনত গোটেই কেইটা বন্ধু বান্ধৱী মিলি কিনে যাব পাৰে।
অ আমি হেৰি অ এতিয়াতো আমাৰ চোৱা গৰমৰ বন্ধ ষ্টাৰ্ট হবয়ে ন পৰীক্ষা চৰীক্ষা আমাৰ চেচ সময় আহি আছে চবকে সুধি চাম যদি ঘৰৰ পৰা এহেজাৰ এহেজাৰকেও দিব পাৰে এহেজাৰ এহেজাৰ কে দিলেও বহুত হব যদি আমি পাঁচজনী পাঁচ জনী মান মিলাই যাওঁ পাঁচ হেজাৰে হব
ট্ৰেভেলৰ গাড়ীবোৰত আমি যাব পাৰোঁ আৰু
আহ অ অ পাৰিম এতিয়া। বাকী তুমি কলেজলৈ গ'লে মোকো জনাবা হা
অ কলেজতো চাগে একেইদিন নাযাওঁ চাগে আৰু তোমাৰ চুতি ল'ম এতিয়া।
অ ঠিক আছে হ'বা ময় চাগে যাব। লাগিব নেকি কেইদিনমান চাও গ'লেও মই সেই চিটি বাছতে যাও য'ত প্ৰদূষন নহয় যে হেৰি ধোৱা চোৱা নাথাকে একদম পুৰা বেটৰী ইলেক্ট্ৰিকি চলে। সেইবোৰ সেইবোৰ হেৰি গাড়ীতে মই অহা যোৱা কৰো বাৰু আৰু ভালো লাগে দিয়াচোন এচ। চলি থাকে অকমান আৰামো হয়।
অ। এতিয়া তেতিয়াহ'লে মানে এঘাৰ মানৰ পিছত লগ হ'ম আৰু এতিয়া যদি ফুৰিব যোৱা জনাই দিলে হ'ল।
মই তোমাক জনাই দিম আৰু তোমাৰ দেখোন স্কুটি আছেই ম। অকমান চলাব জানো দিয়াচোন একেলগে গুচি যাম হেলমেট ওলাই পেলাই বেছি দূৰ নহয় আধা ঘন্টাই। এক ঘণ্টা দূৰতে যাম মিলাই মিলাই চলাই লম যোৱা টাইমত তুমি অহা টাইমত মই এনেকে।
অ অ তেতিয়াহ'লে ঠিক আছে দিয়া।
অ ঠিক আছে।